হেল্ল'
হয় নমস্কাৰ
নমস্কাৰ নমস্কাৰ
উম ভালে আছে
আছো
অহ মই ভালে আছো আপুনি কিবা কৰি আছিল নেকি
অহ এ পঢ়ি আছিলো উপন্যাস এখন
উপন্যাস আচ্ছা কি মানে এইটোৰ কিহৰ ওপৰত।
এনে কাহিনী আৰু এটা মানে একদম জীৱন্ত কাহিনীৰ নিচিনা
জি অ।
মানে হেৰি আপুনি যেতিয়া পঢ়িব তেতিয়া এনেকুৱা লাগিব আপোনাৰ আগত মানে চলি আছে কাহিনীটো মানে এনেকুৱা লাগিব যেন তুমি
সেইটো নিজৰ চকুৰে চাই আছা এনে কিতাপ খনৰ নাম হল অসীমত যাৰ হেৰাল সীমা
অক্ষ এইটো মই কিন্তু নামটো শুনিছিলো নামটো শুনিছিলো মোৰ মানে মোৰ ঘৰৰ মানে বা এ দুজনী আছে বাজনীও মানে পঢ়ি পঢ়ি থাকিছিল বহুত ভাল লাগে বুলি ভাল লাগিছিল বুলি কৈছিল। আকৌ কৈছিল যে ভাইটি পঢ়া তুমি অহ ভাল লাগিব তোমাৰ মানে বিৰাটেই মানে ধুনীয়া
উম বিৰাট ধুনীয়া কাহিনী তুমি পঢ়ি চাব পাৰা
পঢ়ি চাব পাৰে ন অহ মই পঢ়িব লাগিব শুনিছো বাৰুত
তুমি পঢ়ি চাব পাৰা মানে একদম মানে নিৰাশ নকৰে তোমাক ইমান ধুনীয়া কাহিনী
অ
এ আমি এনেকে কেতিয়াবা আহ ধৰি লোৱা চিনেমা চাব গলে হয় ন এনেকুৱা লাগে যে আমাক। কাষত চলি আছে আমি নিজৰ জীৱনৰ লগত তুলনা কৰো সেনেকে সেনেকেই মানে অ এইখন কিতাপৰো সেনেকুৱাই মানে তুমিহ। নিজৰ জীৱনৰ লগত তুলনা কৰিব বিচাৰিবা তাৰে নায়কটোৰ লগত তোমাৰ জীৱনতো তুলনা বিচাৰ সনেকুৱা মানে
অ এনেকুৱা এনেকুৱা হ'ব মানে মই মানে বস্তুবোৰ চাই কিনে ভাল লাগে আৰু শুনও ভাল লাগে আৰু পঢ়িও ভাল লাগে কিন্তু নিশ্চয় চাম পঢ়িবৰ কাৰণে।
পাপা তোমাক যোনজনী বায়েক কৈছে তাই তেওঁৰ পৰা কিতাপ খন লৈ লবা আৰু পঢ়িবা আৰু চাবা যে কেনেকুৱ লাগ তাকে পঢ়ি পিনে
কাৰণ মইতো কওঁ মইতো কওঁ এইখন পঢ়া তুমি মানে নি নিজৰ জীৱনক চোৱাৰ যোনটো তোমাৰ ল মানে চাউনি আছে মানে নিজৰ জীৱনক তুমি অ নিজৰ জীৱনক তুমি যেনেকে ধাৰণা মানে ত' সেইটো মানে তোমাৰ শেষ হৈ যাব আৰু বেলেগ পিনে গুচি যাব আৰু তোমাৰ ভাল লাগিব যে জীৱনত এইটো এইটো কৰি আছো
ঠিকেই মানে অলপ মানে
তুমি বাকী কেতিয়াবা কিতাপ পঢ়িছানে এনেকুৱা ধৰি লোৱা উপন্যাস কিবা কিবি
পই না মই মই মানে এ পঢ়া তেনেকুৱা পঢ়িছিলো এতিয়া কিন্তু তেনেকুৱা মনত প নাই এখন পঢ়িছিলো মেহনত কিবা মিনতী বৰুৱাই লিখা আছিল কিতাপখন পাহৰি কলৰ নামটো
অ' তোমাৰ মানে ইমান ৰাপ নাই আৰু পঢ়াৰ প্ৰতি।
অ' লিখা আছে মানে। মোৰ লিখকৰ নামটো মনত আছে আৰু মনতি বৰুৱানী। খুবেই মানে ধুনীয়াকে লিখিছিল। মানে কিতাপৰ নামটো পাহৰি গ'লো আৰু
তুমি যদি ইমান বছৰে এখন কিতাপ পঢ়িছা তাকো যদি সেইখন কিতাপৰ নামো পাহৰি গৈছা। তেনেহলে তোমাৰ পঢ়াৰ প্ৰতি ইমান ধাউতি নাই
অ নাই অলপ মানে নাই হয়
অ তেনেহলে আৰু সেইটোয়ে কথা মানে ধৰি লোৱা আজি আমি মই মোৰো ইমান পঢ়া নাযায় সময়ৰ কথা আছেতো এতিয়া মই বেলেগো পঢ়ি আছো ত মানে নিজৰ নিজৰ পঢ়া কিতাপ খিনিয়ে শেষ কৰিম নে এইখিনিয়ে শেষ কৰিম কিন্তু এখন দুখন তাৰে মাজতে সময় উলিয়াই পঢ়া পঢ়িছো আৰু কিন্তু যিকেইখন পঢ়িছো মোৰ মনত আছে। যেনেকে এতিয়া বকুল ফুলৰ দৰে এখন আছে, সেইখন পঢ়িছো। আৰু এখন আছিলে। বাকী মই আৰু এখন শুনিছো নিৰিবিলি বুলি সেইখন বোলে বিৰাট ধুনীয়া কিতাপ
সেইখন পঢ়ি চাব পাৰি কেতিয়াবা।
কিন্তু সময়টোৱে মিলাব পৰা নাই সময়ৰ মানে মূল্য এতিয়াহে বুজি পাইছো। যে সময়তটো কিমান মূল্যবান বস্তু।
ঠিকে কৈছে কিন্তু দেই। অ' মই এইটো কিবা কব লাগিছে ন ৰব। বাকী এ ক'ত ঘুৰিব যোৱা নাই আপুনি।
নাই ঘুৰিবতো যোৱা নাই যিহে গৰম গুৱাহাটী খনত বেয়া গৰম।
উম
মোৰ সাহসেই হোৱা নাই যে মই ওলাই যাওঁ‌ এই গৰমত এই ৰ'দত আৰু তাতে আকৌ মোৰ বেমাৰ মই ৰ'দত ওলাবই নোৱাৰো।
হয় হয় বিৰাট সমস্যা। আমি ভাবিছিলো। আমি ইয়াতে যাম আমি এটা মন্দিৰৰ ফালে যাম এটা হাজৰ ফালে যায় আছে এটা
অ' হাজোৰ মন্দিৰ উম যাব পাৰা। ভালে লাগে। মানে এতিয়া মন্দিৰ চন্দিৰ গলে মানে। মনটো শান্তি হয় আৰু
গৈছিলা নেকি মাজত?
মই গৈছো গৈছো দুবাৰ তিনিবাৰ মান গৈছো। তাৰে কাছ বোৰ বাপৰে ইমান ডাঙৰ ডাঙৰ সেই কাচ চাবলৈকে মই বেছি ভাৰ গৈছো আৰু
মই এটা কাছ দেখিছিলো আৰু মানে কোনোবা কোৱা শুনিছো আৰু কিবা বোলে। এ এশ এশ বছৰ মানে কি এশ বছৰ। নহয় মানে সত্তৰ আশী বছৰ মান বুঢ়া মানে মানে কাছতো
অ' কাৰণ কাছৰ বহুত মানে। যোনটো সিহঁতৰ আয়ুস মানে সেইটো বহুত বেছি থাকে। সত্তৰ আশী বছৰটো বহুত কমেই ক'লে। কা তুমি কেতিয়াবা দেখা পাবা। এশ দহ, এশ বিশ, এশ বছৰ এনেকে জীয়াই থাকে।
হয় মানুহৰ ইমান যদি আয়ুস থাকিলে আয়ুস- আয়ুস থাকিল হয়। কথাইে নাছিল ন।
নাই এতিয়া যিমান মানে বস্তু। বস্তুবোৰ কৃত্ৰিমতা বাঢ়ি গৈছে। ভেজাল হৈ গৈছে। খোৱা বস্তুত ত মোৰ নালাগে এনেকে মানুহ মোৰো আয়ুস থাকিব।
সেইটোয়ে মানুহ।
যিহেতু যিমান প্ৰদূৰষণৰ ফলত বেমাৰ বিলাক হোৱা আৰম্ভ কৰিছে।
আৰু তুমি এটা কথা নাজানিবা ভাৰতৰ চবত সে মানে বেছি ভাৰতৰ মানে সকলোতকে বেছি আমাৰ অসমত কেঞ্চাৰৰ মানে পেচেণ্ট বহুত।
অ'
খোৱা-বোৱাত ভেজাল আৰু আজিকালি কিবা। খোৱা ব বোৱাত মানে যোনবিলাক সেউজীয়া শাক-পাচলি। আগতে তো কিবা মানে বেছিকে খাৰ চাৰ দি পকাইছিলে। এতিয়া কি কৰা আৰম্ভ কৰিছে।
আজিকালি মানে।
সেউজীয়াৰ ৰং অ' সেউজীয়া ৰংটো মানে ব্যৱহাৰ কৰ কৰি যে যাতে মানুহৰ এনেকুৱা লাগক বস্তুতো বেছি সতেজ হৈ আছে। বস্তু বেছি মানে ভেজাল নোহোৱা। কিন্তু সেইটোতে বেছি ভেজাল থাকে।
হয় কিন্তু আজি বহুত মানে এনেকুৱা হয় মানে মানুহ বিলাকে মানে। চব বস্তু মানে পইচা-পইচা লয় ন আজিকালি। সোনকালে বস্তুবোৰ দিব লাগে বেলেগক কিবা কৰিব লাগে মানে। নিজৰ চিন্তা নকৰে আৰু মানে নিজৰ চিন্তা নকৰে বেলেগৰ চিন্তা নকৰে যিটি বস্তু দি দিয়ে খাবলৈ হওঁক কিবাই হওঁক বেচি। বেয়া হয় বিলাহী টো দেই
হয়
মানে বেছি ভাগে আৰু আম হওক আম- আম নহয় মানে।
এই কলত- কলত -কলত বেছি দিয়ে কলত এইবোৰ মানে পকাবৰ কাৰণে কিবা এটা সিহঁতে গেছ ব্যৱহাৰ কৰে যোনটো মানে বহুত বেয়া মানুহৰ শৰীৰৰ বাবে।
হয়। আমাৰ শাক পাচলি লাই শাক, লাই শাক চাই সেইবিলাক মানে একদম ঘৰৰ বস্তু হয় আমি মানে চবকে দিও আৰু আমাৰ ঘৰৰ কাষৰ মানে যোনে থাকক তাহ তাহাতো দিওঁ আমি নিজে খাওঁ আৰু এইটোও আছে আমাৰ এইটো কি বুলি কয় এ মাছৰ আঞ্জা যে খাই এটা পাত যে আছিল কি কয় এইটো।
অঁ হেৰি।
ভেদাইলতা পালেং খান ন ভেদাইলতা পাদ যে বহুত
অ ভেদলতা পাত চাটনি বনাই খায় মানুহে।
অ চাটনিও খায় আৰু মাছেদিও খায় এইটো মানে শৰীৰৰ বাবে বহুতে ভাল এইবিলাক মানুহে এ মছলা পাতি তেল পাতি এইবিলাক বেছি। খোৱাতকে এনেকে খাব লাগে ভেদাইলতাৰ আঞ্জা হওক কোমোৰাৰ আঞ্জা হওক।
অ আৰু তুমি- তুমি তুমি তুমি চাবাচোন হেৰি অ মানে যেতিয়া ঘৰত বস্তু বিলাক মানে উম হেৰি হয় আৰু ৰুও আমি যেতিয়া লাগে ফল মূল বা শাক পাচলিয়ে হওক তাৰে সেউজীয়াটো অলপমান মানে ধিমা- ধিমা থাকে অলপমান মানে কম সেউজীয়াাত থাকে যেতিয়া বজাৰত কিবা এটা বস্তু সতেজ বুলি আমি কিনিব যাওঁ আমি বেছি সেউজীয়া পাত। ৰং বুলি লৈ আনো তেতিয়া সেই সেউজীয়া টো আৰু ঘৰৰ সেউজীয়াটোৰ লগত নিমিলে সেইটো সেউজীয়া বেছি থাকে কাৰণ সিহঁতে ৰং মিলাই
অ সেইটো কিন্তু হয় মই পুৰাত মানে জিলিকি থাকে ন বস্তুতটো মানে বিট
জিলি, মানুহক আকৰ্ষণ কৰিবৰ কাৰণে সেনেকে জিলিকাই থৈ দিয়ে আৰু
হয়- হয় এইটো খুবেই বেয়া কিন্তু আচল মাৰ কিছুমান মানুহ নাজানে বহুত। মানে এইটো আমাৰ শৰীৰৰ বাবে বহুত বেয়া বস্তুটো।
মানুহৰ কেঞ্চাৰ, মানুহৰ কেঞ্চাৰ মানুহৰ বিভিন্ন ৰোগ খোৱা আৰম্ভ কৰিছে এইবোৰৰ কাৰণে চব খোৱা শাক পাচলি চব খোৱা বস্তুৰ ভেজাল। এইবোৰ। কিবা কেতিয়াবা ভাবিলে এনেকুৱা লাগে কি হৈ আছে। মানে পৃথিৱীখনত কোনো কাৰো কথা নুবুজে নুশুনে কি হব কেনেকে হব।
সেইটোয়ে আমি নিজৰ চিন্তা নিজে কৰিব লাগিব নিজক স্বাস্থ্য ভালে ৰাখিব লাগিব। এতিয়া মানুহ বিলাকে যদি এনেকে থাকে আমাৰ
হ'ব দিয়া অ অ হ'ব দিয়া মই অকণমান নিজৰ চিন্তা কৰো অলমান শু- মানে আজি ৰাতিটো পঢ়িলো মানে দিয়ক অ দিয়া
দিয়ক দিয়ক